অ কি কৰিছা
অ এইয়া ভালনেে তোমাৰ
আছুৰিয়া,
উম মই এই ভাত পানী খালো খাই কৰি এই কাপোৰ মানে দুপৰীয়া মেলা কাপোৰ খিনি আছিলে বোলো জাপো জাপি আছো জাপি আছো এতিয়া কাপোৰ এটা মানে বিচাৰিয়ে পোৱা নাই বলো ক'ত বা গোল
অ কিলিপ মাৰা নাছিলা নেকি
ক্লিপো মাৰিছো নাই এটা মানে আমাৰ ভা়াও বহুত আছে নহয় এতিয়া কোনোবাই যদি নিছেও গম নাপাও মানে আৰু অ সেই তাৰ মানে তেনেকে ম মাজে মাজে মানে কাপোৰ অ বা কোনোবাই বোলে ভুলতে সামৰিছে নেকি সেইটোও নাজানো দিয়া আগতেও এবাৰ মানে আমাক বাইদেউ গৰাকী এ তেনেকে কাপোৰ মানে স্পৰ্টিং হওঁক কুৰ্তা হওক নোহোৱা হৈ থাকে বোলে এতিয়া নোহোৱা হনো কেনেকে থাকিব বোলো তাক াকে এতিয়া আজি আকৌ মোৰ নাই বোলো কোনোবাই সামৰিছে যদিও বোলো দুদিন চাইি লওঁ মানে চিচি কেমেৰা আছে কিন্তু একেবাৰে ওপৰত নাই মানে এতিয়া কোনোবা আনিলেও ধৰা নিজৰ কাপোৰ লগত আনিছে যদিও ভুলতে আনিছে ক'ব নোৱাৰা কাৰোবাৰ একে একে থাকিবও পাৰে ন
অ ভুলতে গৈছে একেলগে কেইঘৰ মানুহ আছে ভাৰাা
ভাড়া আমাৰ চাৰি ঘৰ আছে
অ গতিকে কাপোৰ বেছিিতো
বেছি অ অ আকৌ কিছুমান মানে ধৰিব নোৱাৰি নহয় মানুহৰ মন মনৰ কথা মন কিছুমান আকৌ চুৰ স্বভাৱৰো থাকে নহয়
অ সেইটো কৰি চুৰ কৰি সেই তো নিলেতো আৰু ঘূৰাই নাপাবা
নাপাও সেইটোে তাৰ মানে সেই বাইদেউ গৰাকীও কাপোৰ খিনি নাই পোৱা মানে ঘূৰাই আজি দুই তিনিমাহ মান হ'ল
আহ
বলেও এনেে মাতা মাজৰ কোনো
উ
সেয়ে আৰু মানে এতিয়া ধৰা পেলাবলৈও দিগদাৰ ধৰা নেপেলালেও দিগদাৰ এ একে ব্ত তাত নেমেলোৱে আৰু ওপৰত এটা আৰু
এতিয়া ধৰিবা ন ধৰিবলৈও নোৱাৰিম
তাকেে নোৱাৰি নহয় আকৌ বেয়াও লাগে নহয় তেনেকৈ জাকে তাকে ধৰিবলৈ
তাকে তো
তোমালোকৰ ভাড়া আছেনে মানুহ
আমাৰ আছে দুঘৰ আমাৰ মানে কাপোৰ একেলগে নেমেলো আৰু বেলেগ বেলেগ
অ তেনেকে হলে ভালেই অ অ আমাৰ মানে ওপৰৰ চাট খন খালিতো গতিকে সকলোৱে মানে মিলিব পাৰে তাত মানে কোনো মানে হেৰি নাই আৰু চবৰে নিজেই ৰছী টানি লৈ ধৰা বা আমাৰো ৰছী আছে তেনেকুৱা কোনো কথা নাই কিন্তু তাৰ মাজতে মানে সেই নোহোৱা হৈ যায় আৰু এতিয়া কি কিনো ধৰিবা আকৌ বতাহো তেনেকুৱা নাই নহয় উম বতাহো মৰা নাই নহয় মানে বোলে ধুমুহাত উৰি গ'ল টিপো মাৰা থাকে
অ তাকেই আমি আৰু আৰু তেনেকে লোকৰ কাপোৰ পিন্ধিবও নোৱাৰো
উম হম হম হম থাকেতো সেইয়া
মানে যিবিলাকে পাৰে সেইবিলাক তাকেহে নিব আৰু ন
অ আছে চাগে তেনেকুৱা থাকে নহয় কিছুমান উতলি লৈ পৰে উম এতিয়া সেই মোক মানুহ এজনীয়ে সুধিছিলে মানে আৰু তোমালোকৰ সেইফালে ক ভাড়া খালী আছে নেকি
অ খালী নাই আমাৰ মানুহ আছে
নহয় তোমাৰ ওচৰে পাজৰে হলেও হব
অ ওচৰত আছে খালি
খালীয়ে অ আছে ন ফেমিলিয়ে মানে এ অ মানুহগৰাকী তেওঁৰ গিৰিক আৰু ল'ৰা ছোৱালী দুটা তেনেকে থাকিব পাৰা মানে এয়া থকা সেইফালে ভাড়াৰ হেৰিবিলাক কেনেকে দাম বিলাক
ইয়াত মানে পাঁচ ছয় এনো চলি আছে
অ আমাৰ এইফালেও সিমানেই বাৰু তেওঁলোকৰ মানে সেইফালে মানুহগৰাকীয়ে চাকৰি সেইকাৰণে মানে মোক সুধিছিলো মই বোলো মোৰো চিনাকি আছে বাৰু মই সুধি চাম কিন্তু পাবা নে নাপ পই মই ক'ব নোৱাৰোঁ বোলো
অ এতিয়া আহিলে পাব এতিয়া খালী হৈ আছে
অ মই ক'ব লাগিব তেতিয়া তেতিয়াহ'লে কৈ পেলাই কৈ পেলাই ক'ম আৰু তেতিয়া তুমিও সুধিব অঁ সুধিব তেওঁলোকে চাগে পৰিয়াল থাককা দিব চাগে ন
অ দিব দিব পৰিয়াল থকাই দিয়ে
তেনেকুৱাই
আৰু এটা ঘৰ খালী আছিলে আমাৰ আজি মানে মানে কাই মানুহ আহি আহি যাব আজি হেৰি কৰি আছে মানে অ চাফা কৰি আছে কাইলৈ আহে নেকি এইটো ঘৰত আকৌ ডাঙৰ ঘৰ
উম উম উ এই মানে এই পঢ়া শুনা শিক্ষাৰ্থী এনেকুৱা দিলে অকণমান দিগদাৰ হয় এই কিছুমান এমাহ থাকি থাকিব দুমাহ থাকে গুচি যায় আমাৰে তেনেকুৱা হৈছিলে এ ছোৱালীৰ দুগৰাকী আছিলে অ দুগৰাকী নহয় প্ৰথমতে তাতে চাৰিগৰাকী আছিলে তাৰ পিছত তেওঁলোকৰ মাজতে কিবা কাজিয়া লাগিলে কাজা যাই লাগি এজনী এজনীকে চব গুচি একমাহহে থাকিলে একমাহ থাকি দুদিন তিনিদিনৰ মানে থাকি গ'ল ন পাঁচদিনমান থাকিলে ভাড়াটোতোমি আমিতো নাপাওঁ গতিকে আমাৰ লোকচান হয় আকৌ সেইিনি চাফা কৰোৱাত যায় চাফা কৰোৱো একো মানে তোমাৰ মানুহ লগাই চাফা কৰিলে আকৌ পইচাটো দিবই লাগে আমি তাৰ পিছত আকৌ তেনেকে দুগৰাকী ছোৱালী আহিলে আহি থাকিলে একমাহ একমাহ থকাৰ পিছতে বোলে গৰাকী বোলে নায় াথাকে তেওঁ ঘৰৰ পৰা অহা যোৱা কৰিব সেইগৰাকীয়ে কৈছে মই অক'লে আৰু ইমান টকা দি থাকিব নোৱাৰোঁ বেয়া নাপাব এতিয়া তেওঁলোকে আকৌ সে ধা মাহ আকৌ মানে আধা মাহত পইচাটো দিবলৈ ক'লোঁ। আধা মাহ দিলে যদি আধা মাহত কে বেছি থাকিলে। থাকিলে সে আমাৰ দুদিন চাৰিদিন আমাৰ লোকচান হয়, সেই তাকে মা মানে কৈছোঁ বোলো আলোচনা কৰিছোঁ ঘৰত বোলো এইবাৰ পা বোলো তেনেকৈ আহিলে
সেইকাৰণে মানে কি কৰিবা জানা আগতীয়াকে একমাহৰ আগতীয়াকে লৈ ল'বা, তেতিয়া মানে, এ, আমি তেনেকে লওঁ।
উম, আমিও কৈছিলো এতিয়া নিদিয়ে মানে তেওহতে। তাহাঁতে কয় কি আমিতো থাক থাকিমে আও, আমি পঢ়া শুনা কৰা ইমানৰ পইচা নাথাকে আমাৰ হাতত। গতিকে আমিয় হেৰি অহ, এতিয়া মানে এও মানৱতা খাতিৰত মানে আমি তেনেকে একো হেৰিও কৰিব নোৱাৰো ন বেয়াও লাগে নহয়। নিজেওতো তেনেকে থাকি কৰি অহা ধৰা। গতিকে আৰু সেয়ে লোকচানটো হয়। এতিয়া তাকে মান ভাবিছ ব নাই কৰি একদম ম দিম বোলো এনেকৈ
অ' পৰিয়াল দিলে ভাল পৰিয়াল বিলাক সহজে নাযায়ো ইমান দিগদাৰ আই আমাৰ সেই তেনেকুৱা দুটা পৰিয়াল আছে দুটা পৰিয়াল আছে আমাৰ পাঁচ বছৰ আছে এ এতিয়া এই চেণ্ট্ৰেল স্কুলত পঢ়ে এ এতিয়া মানে আৰু এবছৰ দুবছৰ পিছত যাবগে আৰু
আমাৰো সেই পৰিয়ালো আছে ন বছৰ থাকিলে এঘৰ
টুৱেলভ পাছ কৰি যাবগে আৰু এটাাই এইবাৰ হেৰি পাছ কৰিছে
উম উম উম
চেইন পা্ পৰিছে আৰু এজনী টুৱেলভত
অ ঠিকে আছে আৰু সেই তাকে মানে ভাড়া দিলেও মানে তুমি মানুহ চিনি নাপাওঁ আৰু মানে দেখাতটো চব ঠিকে থাকে কন লাহে লাহে মানে সিহঁতৰ সেইবিলাক বেলেগ ধানা হয় আৰু সেয় কেইজনীমান আহিছিলে মানে এ পাঁচজনী নে ছয়জনী একেলগে থাকিব ছয়জনী পাঁচজনী একেলগে থাকিলে
তেনেকুৱা বেয়া এই পৰিয়াল বিলাকৰ মানুহক পৰিয়াল দিলে তেতিয়া ইমান ভেজাল নাই আমাৰ তিনটা তিনটাহে তিনটা তিনটাহে মানে মতা মানুহ দুইজনে চাকৰি কৰা জেগাত থাকে বা কেতিয়াবাহে আহে সেইকাৰণে আমাৰ আমি বেয়া পোৱা নাই ভাল পাইছে ৰেগুলাৰ তেনেেকে
উ মানে পইচাটো ৰেগুলাৰ দি থাক সেইটোৱে তেওঁলোকৰ লাইটৰ বিলটো এক্সট্ৰাকে ধৰা নে তাতেই সোমাই
অ এক্সটা্ৰা
লটাৰ বিিলটো এক্সট্ৰা ন
উম আজিকালি এইবিলাক স্মাৰ্ট মিটাৰ হ'ল যে নিজে নিজে ভৰাই ভৰাই দি ইয়াৰ ভৰাই লৈ আৰু চব হৈ গম পাই যায়
উম ভালেই হৈছে তাৰমানে তোমালোকৰ ভাড়া ঘৰত চাব মিটাৰ দিয়া নাই ন অকল মিটাৰ বহাই চা
উম
অ মানে দুইটা পাৰ্টতে দুটা মিটাৰ
অ
অ পাৰি ন তেনেকে ন নাম বেলেগ
এ বেলেগ বেলেগ নামত লৈছিলো আমি তিনটা ঘৰ হ'লতো তিনটা ঘৰ তিন তাৰ মিতাৰ হ'ল আৰু
আচ্ছা আচ্ছা অ আমাৰ মানে এ চাবমিটাৰ দিছে টো মানে চাৰিটা ঘৰতে চ চাবমিটাৰ আছে লোকচান নহয় বাৰু আমাৰো চান নহয় চাপ মিতাৰত অ মানে ধৰক সেইখিনিও সিহতে দিব লাগে পিয়াৰ সেইটো ভাড়া ঘৰ মানুহে বিলটো দিব লাগে অলপ আমি মাহকৰ মূৰত হিচাপ কৰি দিওঁ তেতিয়া ঘৰ ভাড়া লগতে লাই লাইতৰ বিলাটো দি দিয়ে আৰু
অ
সেইটয়ে কিন্তু কিছুমান কিছুমান ক্ষেত্ৰত দিগদাৰো হয় বাৰু অ কিছুমান সৰু সুৰা মানে যে কাটে পইচাটো আমিও গম নাপাওঁ কিহত কাটে সেইবিলাক আৰু ভাড়া ঘৰৰ পৰা লব নোৱাৰি নহয় কলো গৰাকী হিচাপত ল'ও অঁ গতিকে মানে এই বেছিখিনি আমি নিজে ভৰিব লগা নিচিনা হয় এইটো মোৰ মতে দি চব মিটাৰ হ'লেহে ভাল
অ অ সেই ঘ ঘৰ বেলেগ বেলেগ হলে তেনেকে লব পাৰি
চিন্তা কৰি চাব লাগিব আৰু কথা পাতি চাব লাগিব ৰবা সেইটো বেয়া নহয় কথাটো ত
উম
উ তেনেকে চাগে এইটো আমি এ পি ডি এছ এলত গৈ পেলাই কথা পাতি
অ' তাত হেৰিকে লবই লাগিব এনেই ঘপকে নোৱাৰি নহয় আমি মানে প্ৰথমতেই তেনেকে কৰি ললো আৰু বনাওতে ঘৰ বনাওতে
ভালেই কৰিলা ভালেই কৰিলা এই ফ্ৰেজটো বঢ়াইছানে নে একে মানে কিমান এক এটা ফ্ৰেজৰ নে তোমালোকৰ গোটেইকেইটাৰে নে মানে তোমালোকৰ অকল তিনিটা তিনি ফ্ৰেজৰ আছে মিটাৰটো
অ' তিনি ফেজৰ
অঁ আমাৰো তিনিটা ফ্ৰেজৰে হয় কিন্তু সেই হেৰি কৰা নাই কথাটো পাতিব লাগিব ৰবা আকৌ ভাবিছো চলাৰ প্লেট বহাওঁ নেকি ইমান বিল আহে,
সেইটো হলেতো আৰু ভাল ন চলাৰটো হলে
ভাল সেইটোও আকৌ বহুত খৰচা কৰিব লাগে নহয় গভমেণ্টে মানে চৰকাৰে চৰকাৰে ছাবচিডি দিছে কিন্তু প্ৰথমতে নিজে বহুতখিনি দ ল'ব লাগিব সেইটো কথা পাতিম বুলি ভাবি আছো গৰম দিনত সেইটো দৰকাৰ হ'ব নেকি ইমান গৰমত ধৰা এ চি চল, লোৱা পেঞ্চিল লোৱা খৰচ টো বেছি আহিব লাইটৰ বিলটো
আজি গৰম পৰিছে নহয় বেছি।
বাৰু ঠিক আছে দিয়া ন
উম
অ' ঠিক আছে ৰাখা
আকো দিয়া অ
উম